কোৱা অ, কোৱা।
অ, তাৰপিছত এই তিলিছা দেই।
অ'।
প্ৰথম দিনাখনতো গোটেইটো মানে চাপৰি, পিছৰ দিনাখনতটো মানুহ হৈ গৈছে কম চে কম সি জান না।
উম, বা তাৰ মই তি তিনি দিনে গ'লো নেকি অ, তিনিদিনে গ'লো দেই। তাক তোমাৰ মই তিনদিনে দেখিছো। মই এটাই ভাবিছো ই, কাৰ তালৈ গ'ল সি এই যে জীৱনটো ধ্বংস বোলো।
সঁচাকে লৰাডাল আমিয়ে মানে, সেই তোমালৈ তিনদিন, ময়োতো তিনদিনে গৈছো। সেই তিনদিন দেখিয় লগ, গম পাইছো লৰাটো কেনেকুৱা হ'ব মানে।
মইনেই গ'ল মোৰ লগৰ কেইটা এডমিশ্যন হোৱাৰ কাৰণ মইোথম দিনানে হৈ গ'ল।
উম।
তাৰপিছত মই সেইকাৰণে দুদিননে গ'লো মই চালো গই, ই মানে লগৰ কেইটাৰ লগত গৈ। তাৰ মুদী গুটি, বিলাক ইস ৰাম তাক খুজেই চাবা নে, ভজেই চাবানে।
সেই যে, দেখিলে মাৰো, মাৰো নালাগে নে।
অ, এই বা ক'বই নালাগ তাক যে পালে মাৰি দিম, মই সচাই গৈছো আৰু আমাৰ গাঁৱৰ যোৱাই। আমাৰ, আমাৰ গাঁও, আমাৰ গাঁও, যোৱাই আমাৰ গাঁৱত আহিলে যে, ধৰিম খেদিম তাক।
কি যে হ'ব, পাইছেগৈ আৰু দেই মোক তাই নামাতে নহয়।
নহনো অ, নামতে কিয়?
এ, অ, মানে এনেই নামাতে মানে এ, কিবা এটা আগৰো এটা কেচ ওলাইছিল নহয়, মোবাইলৰ কেচ
মোবাইলৰ কেচটো মই কওঁ মোবাইলৰ, মোবাইলত টো নাজানো, কিন্তু আমাৰ স্কুলত।
অ'।
এ, তাই বোলে কিবা ভিডিঅ' বনাই কিবা ক'ৰবাত আপলোড কৰিছে। তোমাৰ এই ক, কৰবাত তোমাৰ এই, এই এইটো ৰিল বনাই নে কিবা অ। ভিডিঅ' বনাই, কিবা আপলোড কৰোতে এই আমাৰ ছাৰ আহোতে ধৰিছ আৰু ধৰি পেলাই কিবা, কিবি কৈছে।
তেনেকুৱাই, উম, কবা কবা এই তাই চব স্কুলৰ পৰাই হেৰি হৈছে তাই যুগনায়কৰ পৰা হ'ল।
যুগনায়ক পৰা, অ', তাই প্ৰথম যুগনায়কত পঢ়িছিল নহ? তাই-তাই টেইনতো ক'ৰ পৰা পাছ কৰিছে? হেল্ল'। হেল্ল'। হেল্ল'। অ', তাই বোলো টেইনটো ক'ৰ পৰা পাছ কৰিছে? হেল্ল'। হেল্ল'। হেল্ল'। নেটৱৰ্কে পোৱা নাই। তোমাৰ পৰা হৈছে, নেটৱৰ্ক পোৱা নাই। হেল্ল'। হেল্ল'।
অ', শুনিছানে?
অ', শুনি আছো, শুনি আছো। তুমিয়ে শুনা নাই, মই হেল্ল' হেল্ল' চিঞৰি আছো।
অ', হেৰি মানে, তাই আমাৰ স্কুলৰ পৰা পাছ কৰিছে চন্দ্ৰশৰ্মাৰ পৰা।
অ', চন্দশৰ্মাৰ পৰা, মই ভাবিছোঁ যুগনায়কৰ পৰা নেকি?
নাই, যুগনায়কত তাই নাইন মানতে আহিলে বোলে। নাইন মান অ' নাইন মানতে আহিছে।
কেইখন স্কুল চেঞ্চ কৰিলে, চাৰিখন মান কৰিলে নেকি নহ?
কৰিছে, তাই প্ৰথমতে আছিলে হেৰিত সেই জ্ঞানভাৰটি।
জ্ঞানভাৰটি অ'। উম, বাপেকে আগত যে থব যায় যে নহ? এতিয়া, হয়, হয় মই এতিয়া পা মানে মনত পৰিছে।
যুগনায়ক, যুগনায়কৰ পা চন্দ্ৰশৰ্মা চন্দ্ৰশৰ্মা পা তাৰপিছত । তোমালোকৰ স্কুললৈ।
অ'। তাকে, আমাৰ স্কুলত তাই কেচ মানে তোমাৰ এক্মামত একো পঢ়ি নাযায়। পৰীক্ষা দিনাখন এই ইটোৰপা জমিব, সিটোৰপা জমিব মোক নামাতে দেই। মোক এক্মামৰ দিনাখন কৈছে, ঐই দেখুওা না? ঐ দেখুৱা না? ঐই ইয়াকতো মই চিনি পাওঁ। আমাৰ গাঁৱৰে, ঐ তুমি মোক দেখুৱা না? দেখুওা না? মই কৈছো, এ যাহে কাক দেখাম।
সিয় ইমান কামোৰ দিয়ে, বাহ এনে এদিনো মাতি নাপালে স্কুলত পৰীক শিক্ষা দিনটোত তাই মোক মাতিব পালে, অ', এইটো আমাৰ গাঁৱৰ বোলে গাঁৱৰ।
উম, দৰ
তা-তাইক তেতিয়া মই আৰু দেখাম নেকি? আৰু বোলে, ল ল চাহ চাহ সি আমাৰ গাঁৱৰ ছোৱালী বোলে, তেনেকা কৈ দেখাম নেকি আৰু? উম। থোৱাহেই, তাক দেখাই লাভ নাই ছোৱলি।
আৰু তাই মানে, যতেই যায় তাই কিবা এটা কেচ থাকিবই আৰু, চব হেৰিতে ওলাবই অ'।
উম।
চবতে তাইৰ কেচ। আমাৰ যে, মীনাক্ষি এনেকুৱা দিয়ে নহয়?
এই, তাইৰ কেচ যতে ততে।
মীনাক্ষী বেলেগ দিয়ে আগতে। তাকে মীনাক্ষী দেখিব নোৱাৰা হয় যায়।
এই তোমালোকৰ স্কুলৰ প্ৰিঞ্চিপাল ন অ, মই তাক মীনাক্ষী বুলি কঁওতে
এতিয়া, এতিয়া গণেশ চাৰ হ'ল নেকি ন।
অ, এতিয়া গণেশ চাৰ।
গণেশ চাৰ ভাল বাৰু দেই।
গনেশ চাৰ ভালে অ,।
উম, মাত বোল কৰে মোক মাতে কেতিয়াবা। আগতে মানে এই চাৰৰহতঁৰ ওচৰতে আমি শিকো যে। এইটো একেবাই অ, এই আমাৰ য, ধৰি লোৱা এই জুলাই গৰম বন্ধত। গৰম বন্ধত তোমাৰ এই কিবা এক্টিং কৰাই যে, তোমাৰ এই হ'লত।
অ, হলত এক্টিং কৰাই অ,
অ, তাত তোমাৰ। তাতে তেনেকৈ ভালকৈ চিনি পায়।
অ, এই তাইে হে এইটো তাই কথাবোৰ এতিয়া বাদ দিয়া আৰু তাইৰ কথা। তাইক মানে যিমান কলেও তাইৰ কথা শেষ নহ'ব। উম, তাই মানে কামেই যেনেকুৱা কৰি থৈছে ইমান কাম।
তাই বহুত কেছ বাপৰে।
ঘৰতো একে মাক বাপেকে জানো জানেই নে নাজানেই নে।
নাইএইটো কথা জানে বুলি। মানে তোমাৰ এয়া এই অ সিদিনাখন বাপেকে স্কুলৰ পৰা কিমান পইচা দি পেলাই তাইক উলিয়াই। নহয় স্কুলৰ পায়।
অ, তোমালোকৰ তাৰ পা ন।
তাৰপা অ, মানে তোমাৰ এয়া এই ছাৰ হঁতে কলে যে ইমান টকা দিব লাগিব তেতিয়াহ'লে কৰিব। দিম, এনেকুৱা কৰিব দিম তেতিয়া মানে তাইক যাব দিছে আৰু যে অ,
পইঁচা দিলেহে যাব দিম।
সেইদিনাখন আমাৰ ঘৰলে বাপেক আহিছিলে। ছফ্ট এডমিচন হোৱা ন হোৱা নাই অ তেতিয়া আহিছিল আৰু তেতিয়া। বাপেকে কৈছে হেৰি তাই আৰু বোলে ছটা চাবজেক্টত দি থ আহিছে ন চাবজেক্ট মানে ক কেনেকোৱা মূৰ্খ পোৱালি নহয়, ছটা ছাবজেক্ট দি থৈ আহিছে, ছটা ছাবজেক্ট দিওঁতে তাই। হেৰিতটো কমি গৈ হৈছে ন, মাক্কস।
কোনে এই অ, পাঁচটা পাঁচটা এইটো পাঁচটা। টা, দিলে মানে তোমাৰ পাৰ্চেন্টেজটো কমি যায়।
পাৰ্চেন্টেজ কমি যায় অ,
সেইটো এতিয়া, এতিয়া ছটা, ছটাত হলে মানে তোমাৰ কি পাচঁ পাৰ্চেটেজটো সমান থাকে।
অ,
এতিয়া তোমাৰ যিমানতটো আছে সিমানটোটো থাকিব, এনে যদি ছটা দিলে তোমাৰয়া বাঢ়ি, কমি যায়। উম
কমি যায় অ,
দোকানত তুমি পাঁচতাই দিছা।
মই পাঁচটাই দিছো আৰু তাই একোবাৰ কৰি থৈ আহিছে।
তাই নাজানে একো কৈ
তাইকে মোক এই সেইদিনাখন মাতিছে হলতে এ কি এডমিশনৰ ৰুমৰত ছেকেণ্ড দিনাখন। মাতিছে কৰিছে তাৰিছত। সেইদিনাখনোন ত আকৌ মাইণৰতে ললে দেই। অ', মাইনৰ পালে তেজপুৰ কলেজত সেইটোতো এটা কেছ মাইন পালে তাই সেইদিনাখনোন। তাৰ পিছত তাই সন্ধিয়ালৈ মানে হৈ গ'ল আৰু মাইনৰত পাই মেলি তাৰ পিছত আৰু আকৌ পিছদিনাখন দ দৰং কলেজত সংস্কৃতত লৈছেগৈ।
এ মানে এতিয়া একে বাপেকে বোলে ইষ্টাদি মাই বুজিছে মোৰ ছোৱালী বোলে দৰঙত পালে মই এতিয়াকে
কবই পৰা নাই বাপেকেইটা মোক নিজে মাতিছে জনা নিজে মাতি পেলাই কৈছে দেই কৈছে আৰু হেৰি অ তুমি চিট পালা অহ পালো তইছো আমাৰ এইও পালে বাৰু ত দৰং কলেজত মইছো কি হত ললে তাই মজৰ কৈছে সংস্কৃত।
আহ এই এইটো তাই তেনেকুৱাই। তাৰ অকমান মানে কেৰেক আছে।
কেৰেক আছে অ'।
তাকে এতিয়া এই কোৱা।
বাকী সেয়া গৰমটো
গৰমতটো বহুত বা গৰমতটো তোমাৰ আজি যিহে গৰম পেলাইছে টোণ্ডৰ ফালে ঠাণ্ডা টোণ্ডৰ ফালে ঠাণ্ডা হে টোণ্ডৰ ফালে ঠাণ্ডা হেল্ল' এই যি গৰম সিহঁতৰ ফালে বোলে ঠাণ্ডা আমাৰ লগৰটো ফালে উম, বৰফ চপফ পোৰিছে নেকি পইছে পইছে বোলে। টাৱাং যাম বোল টাৱাং টাৱাং গলে এতিয়া বৰফ পৰিব নে? টাৱাং বোলে। টাৱাং তোমাৰ বৰফ পৰিব বুলি শুনিছোঁ। কিন্তু এতিয়া পই ন।
জানো এই কিন্তু তাত হেৰিটো ৰ'দতো দেখিলে কিন্তু ঠাণ্ডা। নাই কিন্তু।
অ', ঠাণ্ডাই মানে তাত ঠাণ্ডা। তোমাৰ এই এইটো আমাৰ ইয়াতেহে যি গৰম তাত কিন্তু তুমি তাত তাত যদি তুমি তিনদিন মান থাকি যোৱা মই কৈছো তুমি তুমি আহিব নোৱাৰা তাত মানে ৱেডাৰটো তেনেকুৱাতটো সেইকাৰণে মানে পুৰা একে ঠাণ্ডা এই তাত থাকি মানে কিবা এটা ভাল লাগিব।
এই তাৰ নিচিনা আমাৰ ইয়াত নহয় আৰু তাত থাকিলে আহিবলৈ মন নাযাব আৰু
অ', আহিবলৈ মন নাযাব অ', এইেইটো কাৰণে মই গৈছো দুদিন তিনিদিন থাকাকে যাম যে তাত মানে মনতটো বহি গলে কেতিয়া যায় আকৌ গৈ থাকিম সাজ গৈ থাকিম।
অ', তাত মানে থাকিলে এনেকুৱা লাগিব যেন আমাৰ ইয়াত ঠাণ্ডা পৰিলে আহিম আৰু।
তাত মানে তাত গৰম নহয়ে নেকি বেছিভাগ ঠাণ্ডাই হৈ থাকে।
অ', গৰম নহয় ইমান
মই গৰম হয় নহয় নাজানো কিন্তু ঠাণ্ডা বেছি পৰে বুলি জানো আৰু।
এই ধুনীয়া জেগাটো দেই টাৱাং।
হা, হা টাৱাং জাগাটো।
উম, ধুনীয়া। চাবলগীয়া জেগা ধেৰ আছে অ'।
অ' চ তাত তাতো মই গ'লে চ'ব চাম বাৰু। কিন্তু যাবলৈ মনতো আছে মানে তাত। এতিয়ালৈকে যোৱা নাইতো যোনটো জেগাত যোৱা নাই মানে যাব ভাল লাগে।
যাব ভাল লাগে অ'।
সোনকালে যাম বুলি কৈছো। তেতিয়া যেতিয়া যায় তেতিয়া যাম। আমাৰ আকৌ লগৰ কেইটা ফিক্স নহয় নহয়। এদিন দচ তাৰিখে যাম বুলি ক'ব এদিন বাৰ তাৰিখে যাম বুলি ক'ব।
সেইটো যে আছে আমাৰো।
এইটো একে সময়মূৰত আহি এটাই কব মোৰ ঘৰৰ পৰাই নি
ঘৰৰ পৰা নিদিয়ে অ' সেইটো আছে। এই ঘৰৰ পৰা নিদিয়াতোক যে ক'ব লাগে তই যাবই নালাগে তই থাক।
নাই নাই ত তাৰ পৰা যে পইচাটো আগতেই লৈ থব লাগে যে আমি ইমান টো টকা তুলিছো তই দি এতিয়া আগতেই দি দে। তেতিয়া আমি মানে আহ সময়মূৰত তোক কম হে যে কেতিয়া যাব লাগে।
অ' সেইটোও কিন্তু ভাল দেই তাৰ পৰা আগতে লৈ লব লাগে পইচাটো।
তেতিয়া মানে যাৰ ওপৰত বেছি সন্দেহ আছে তেতিয়া তাৰ পৰা মানে আগতেই লৈ লব লাগে। তেতিয়া তুমি সি নোযোৱাকো নাথাকে মানে পইচাটো দিয়ে থ'ব তেতিয়া সি জাবই।
তাৰ তেতিয়া বাহানা নোলায় আৰু।
এই বহুতৰে বহুত। ধে বাহানা দিয়ে এইটো ল'ৰা ছোৱালী বুলি নহয় এইটো তুমি একে সময়মূৰত মানে এটাই দিবই আৰু। এটা থাকিবই তোমালোকৰ গ্ৰুপৰত। আমাৰ গ্ৰুপৰত সময়মূৰত আহি পেলাই এটাই ক'ব মই নাজা
মই নাযাও হে ইমান প্লেনতটো কৰিম আকৌ ফোন মাৰি থা ৰিচিভ নকৰে
ৰিচিভ নকৰে অ, এইটো-এইটো হয়। এইটো হয়। ৰিচিভ নকৰে। এইটো বহুত বেয়া আ স্বভাৱ দে এইটো এনেকুৱা কৰিব নালাগে। তহতে যাও বুলি কওঁ সেইকাৰণেতো আমি জোগাত ক'ৰবাত যাওঁ বুলি উলিয়াওঁ আকৌ তহঁতে যদি নাযাওঁ বুলি কৈ দিওঁ আমি কেনেকৈ ক'ৰবাত যাম আৰু
হয়, আমাৰ লগৰ এজনী তেনেকুৱা আছে। এ আমি